আহ নমস্কাৰ।
কি কৰিছা?
এই আছো। ওলাই আহিছো এনে। তই?
মইও এনে আছো। বাকী খব পাতি ভালেই, তোমাৰ?
ময়ো এ আছোঁ আৰু টিপটপ।
অ', টিকটক লোৱা মানুহ টিপ টপে থাকিব লাগে কি মন বেয়া কৰি থাকিব লাগে।
সেইটোৱে অ'। দুবেলা দুমুঠি খাই টিপটপ জীয়াই আছোঁ, বাকী তোমাৰ বিজনেচ কেনেকা চলি আছে?
ছে
মই খুলিলোঁ নহয় ফাৰ্ম এখন।
অহ, কি খুলিলা হাঁহ ফাৰ্ম নে মুৰ্গী ফাৰ্ম? অ', ময়ো তোমাৰ গাহৰি এতিয়া আনিম বুলি ভাবিছোঁ। মানে এই পইচা এটা হোৱা কথা আছে হ'লেই মই গাহৰিটো আনিম বুলি ভাবিছোঁ।
অ', অ', নাই ফাৰ্ষ্টতে বহুত খোজ
বহুত খৰচ বা মোৰ যে কেইদিনমান তোমাৰ ডিচেম্বৰ মান ডিচেম্বৰ মাহত, বহুত মুৰ্গি মৰিলে মুৰ্গী মৰিলে তোৰ, হাঁহ মৰিলে, সেইটোতো, মুৰ্গী, হাঁহ মৰিলে। এতিয়া বাৰু ঠিকেই চলি আছে। এতিয়া ভালে আছে বাৰু দে। এতিয়া সিদিনাখন তোৰমাৰ ত ষাঠিটা পোৱালি তোৰ কাৰেণ্টত ফুটাইছো।
অ' ঠিকেই আছে আৰু। ভালে এই এনেকে নিজে, খ নিজে কৰিলে লাভটো থাকে।
অ' হাঁহ আছে ষাঠি জনী মান। মতা আছে কেইটামান হাহ, মাইকী আছে, তাৰপিছত মুৰ্গীও আছে মুৰ্গী বাৰুতে এক আছে বাৰু দে মানে, এয়া আকৌ টাইম নিদিওঁ নিজে টাইম লৈ মানে নিজে টাইম ওলোৱা কিবা তাৰ পৰা টাইমৰ পৰা পইচাটো ওলোৱা ভাবি কৰি আছো আৰু।
সেইটোৱেই মই তোমাৰ ঘড়ী তোমাৰ হেৰিতে আছে আৰু। নটা এটা মই গ'ল সেইদিনাখ
অ অ।
তাছত পোৱালি দিছে বাৰু দুটা সেইদিনাখন মাজতে। বাকী এতিয়া শহু আছে বে চ বেচ না কলাতোৱে লোকেলটো উম বাকী এতিয়া ফুৰা চুৰা নাই ক'ত টো
ফুৰিব যোৱা নাই বাৰু।
অ আৰু কি কৰি আছো বি এইটো ফাৰ্মৰ বাহিৰে আও?
ফাৰ্ম মই তাকেই আমাৰ ঘৰৰ ওচৰত মানে দোকান এখন খুলিম বুলি ভাবি আছো আমাৰ ইয়াত মানে দোকান নাই কিবা এটা বস্তু লাগিল বুলি ক'লে চব মানে চেন্টাৰ লে দৌৰ মাৰিব লাগে। এ ঘৰৰ ওচৰতে মানে ঘৰৰ ওচৰতে এনেকুৱা অলপ ভাল কম্পিউটাৰ দোকান চোকান খন মান খুলিম তাৰ পিছত গুটকা চুটকা
মই ৰুম তিনটামান বনাই থৈছো আমাৰ ঘ ফালে
অহ।
তাছত ভাড়া ও ও ওলাবগৈ এতিয়া
ভাড়া নিদিবা ভাড়া নিদিবা শুনা যদি তুমি পাৰা ভাল এতিয়া তুমি নিজেই
নাই তিনটা খুলিছিলোঁ মই তিনিখন কি কৰিম নহ'লে এট এট তাৰ পৰা মই নিজে দোকান
অ অ অ ভাল ৰুম ভাল নহয় তিন তিনটা তিন তিনটা হ'লেটো পইচাটো হোৱাতকৈ তোৰ ডাঙৰ বিজনেছ মাৰিলে তোমাৰ বেছি ভাল হ'ব।
সেইটোও হয় বাৰু।
এটাত যদি তুমি ভাল গেলামাল এখন খুলিবা হা। তাৰপিছত এখনত ধৰ মুৰ্গী কি হাঁহ চাঁ এনেকুৱা পাৰ চাৰ এনেকুৱা যদি আছে সেনেকুৱা এটা খুলিব পাৰিলে এখনত। পিছত এখনত তুমি ভাজিছ যিখিনি শুনিব পাৰিবা তেতিয়া মানে এনেকুৱা মানে এতিয়া ক'ৰবা পৰা মানুহ এটা আহি আছে। এঘৰে। এই ঘৰলে মাংস নিব দিছে ৰ মাংস আকৌ আলু পিয়াজ নিমখ এ একেবাৰে এটা তাৰ দোকানত ৰখিম তেতিয়া মই চব একেবাৰে বস্তু
সেট সেইটো হয় বাৰু মই সেইটো ভাবি আছো সেইটোয়ে কওঁ নেকি?
অঁ। এতিয়া আকৌ নহ'লে ভাবিব এ ইয়াত, দোকানত মাংসটো লোম আকৌ অমুকত ডায়ৰেক একেবাৰে য'ত যোনটো পাম এক একেবাৰতে যোনটো পাম আৰু সেইটোৱে লৈ যাম বুলি ভাবিব সেইকাৰণে তোমাৰ দোকানত পালে মানে তোমাৰ পৰাই বস্তুটো ল'ব চব একেলগে লৈ ল'ব আৰু
উম সেইটোয়েই ভাবি আছো, মই সেইটোয়ে কৰিম চাগে। সেইটো লাভ আছে ন, তাতে এবাৰতে দুই তিন তিনটাই কাম হৈ যাব, তিনিটা ৰুমৰে, তিনিখন দোকানৰ
অ', অ', এতিয়া তুমি ভা়ড়া দিলে খুব বেছি কিমান পাবা? খুব বেছি এহেজাৰ, পোন্ধৰশ পাবা। তাতকে তুমি তুমি নিজে খুলিলে তোমাৰ তাতকে দুগুণ তুমি ভাড়াটো নালাগে তুমি তাতকে দুগুণ পইচা পাই দিবা তিনিখন দোকানৰ পৰা।
উম, বাকী হেৰি কি কয়, তই ব্ৰইলাৰ ফাৰ্ম এটা খুলনা।
ব্ৰইলাৰ, ব্ৰইলাৰ এই ব্ৰইলাৰ বিলাক
ইফালে দোকান দিব কাটিব পাৰিবি, বহুত লাভ এতিয়া দাম বহুত ব্ৰইলাৰ দাম বাঢ়ি আছে।
কিন্তু তোমাৰ হেৰি যে, এই ভেক চিন চেকফিন খিনি কেনেকৈ দিয়ে নাজানো যে
এনেহ ল'ৰা এটা ৰাখি ল'বি এনেকে ডাঙৰ-ফ্ৰাম
মানে মই ব্ৰইলাৰটো মানে যোনে যে, ব্ৰইলাৰ পোহে তাক মানে এদিন মই ভালকে লগ পাই পেলাই সুধিব লাগিব, কি ভেকচিন দিব লাগে, কোনটো টাইমত? বহুত হিতৰ হেয়ি আৰু হিতৰ লগত এনিটাইম থাকিব লাগে। সেও ঠাণ্ডা পাব দিব নালাগ য়ে
সেইবিলাক চব কৰিব লাগিব বা মৰি গ'লে আকৌ নিজৰে লোকচান থাকিব।
এয়া লোকেল মুৰ্গী ইমান চিন্তা নাই।
উম, লোকেলটো এৰি দি থাকিলে হ'ল ৰাতি সোমাই যায়। ও দানা, চানা খোৱা-বোৱা দি থাকিলেই হ'ল।
মই বাৰুতে ইমান নেৰো মই লোকেল খিনি ভিতৰতে থওঁ। লোকেলো আছে এইফালে এইটো জাষ সোণালীটো যে
অ', চুনালী মূৰ্গীটো।
ছে দুইটাই, দুইটাই পঢ়ি আছোঁ। সেইদিনাখন মাজতে ত্ৰিশ কেইদিমান গ'ল।
অহ।
এই ঘৰতে আহে কিছুমান আকৌ এনেই সৰু-সুৰা আহি থাকে নিদো, সৰু-সুৰা নিলে ভাল অৰ্ডাৰ এটা আহিলে মানে ডাঙৰ অৰ্ডাৰ এটা আহিলে ভাল হয় আৰু।
তেতিয়াহে লাভ হ'ব। একবাৰ মোটা পইচাও ওলাব এটা দুটাত কি তিনিশ চাৰিশ উপায় থাকিবি।
কেনেে মই এটা দুটা নিদিওঁ মানে মই কৈছো এইখন এটা দুটা নহয়। নিলে ত্ৰিশ চাৰি লাষ মিনিমাম দহ পাঁচ কেজি মান এনেকুৱা হলে ভাল আৰু কিবা এটা
সেইটোৱে সেইটোৱে উম মই মোক কেইটা বেছিব হোৱা নাই গাহৰিকেইটা মই মুৰ্গী ব্ৰইলাৰ ফাৰ্মটো ভাবি আছোঁ। সুধি আছো বাৰু জনা মানুহক হোৱা
কি নকৰিব কৰিলে পোৱালিখিনি বিক্ৰী কৰিবি
পোৱালি ঘোহুছে বাৰু দুটা দিছে বুলি কৈছে ন আৰু দুজনী মানহ দিব
উম এইবাৰ চাগৰ প্ৰথম পোৱালি ন।
অ দুটা প্ৰথম উম ভালেই দুনিয়া ডাঙৰ হৈছে আৰু অকণ অকণ নমই আৰু মানে বস্ত চালোগৈ
বহুত কৰিব লাগে এক বছৰ একো নাপায় যে পোৱালি দিয়াৰ পিছতহে মানেইচাটো চুব পায় আৰু
সেইটো নিজৰ নিজৰ তাতে মানে খাই ব ধুনীয়াকে আৰু নিজৰ কিনা পইচা নাহে মানে তোৰ ঘৰতে ধৰক পইচাটো হেৰি হৈ যায়।
অ'
কিনোতে এনেই নহ'লে মা পোন্ধৰ বিশ হাজাৰ টকা এটা গুছ যাব লগতে এতিয়া ঘৰতে নিজে সেইটো খুৱাই বোৱাই ডাঙৰ কৰি আহ ভব্যিছত পইচাটোও পাই যাম
আহ আৰু এটা মাথা মাৰিব পাৰা কিন্তু,
কি
তুমি, তোমালোকৰ সেইফালে বজাৰ চজাৰতো আছেই চাগৈ। তুমি, সপ্তাহে সপ্তাহে যত দুখন তিনিখন মান বজাৰ চোৱা ঘৰত মানে বেছি দূৰ নহয় ওচৰতে।
অ ওচৰতে আমাৰ চেণ্টাৰ এইটো মোৰ ঘৰৰ চেণ্টাৰ পৰা এক কিলোমিটাৰ
অ' সেনেকুৱা কোৱা বজাৰত যদি তুমি যদি তুমি এতিয়া কিছুমান মানুহে যে গাহৰি যে গাঁৱৰ জেগাত। তাত আকৌ নোপোহে সেনেকুৱা ঘৰৰ পৰা যদি। তুমি তোমাৰ ঘৰত যদি দেওবাৰে যদি বজাৰ লাগে। তুমি শনিবাৰে গাহৰিটোাত কিন মেলি ক'ৰবাত। চাৰি মেলি এটা গাহৰি কাটিলেও কিন্তু বহুত লাভ ওলায়।
অ 'সেইটোয়েইটো ওলাই ওলাই দেই লাভ লাই মই উম বেলেগৰ পৰা সুধি মেলিয়টো গা সেইখিনি। খুলিছোঁ ফাৰ্ম বোৰ
নিজৰ গাহৰি নকৰিলো তুমি বেলেগৰ পৰা কিনি পেলাই তুমি কিনি পেলাই দহ বাৰ হাজাৰ টকাত কিনিলা। ত খুব বেছি নাই হলে তো তোমাৰ বিছ পঁচিছ হাজাৰটকা এটা ওাই যায় মানুহ মান বোৰী সুধিছো মানে।
ওলাই ওলাই ওলাই।
কি সেই দিনটো মানে। কষ্ট কৰিবই লাগিব আৰু দিনতটো লাগি থাকিব লাগিব
উম আৰু আমাৰ এইটো চেণ্টাৰত মানে ভালকে দোকান এখনো নাই এনেকা গাহৰি মাংস পোৱা ব্ৰইলাৰ খাহী চব আছে তোক গাহৰি দান। দোকান নাই।
অ 'গাহৰি এটা খুলিব পাৰা বাৰু
পাৰি মই সেইটোও ভাবি আছো কিন্তু ডাঙৰ হোৱা নাই যে গাহৰি কেইটা আৰু লাগে। তিনি চাৰিমাহমান
অ' মানে চাই ল'বা সেনেকো চাই ল'বা সেনেকৈ আকৌ এটা গাহৰি কাটিলেও আকৌ বহুত চিন্তাৰ কথা আছে বহুত কম পইচা থাকে না তাত চেল নগ'লে এনেই যাব এতিয়া বজাৰত বহুত মানুহ যায় আৰু সেই তাৰ দিনত চব মানুহে। গাহৰি মাংস কিছুমানে হ'লেও খায়।
ন ফাৰ্ষ্টতে মই ভাবিছো সৰু এটাই মাৰো নেকি। তেতিয়া নহ'লে ঠাইাক কম ওলাব মাংস বেছি ডাঙৰটো মাৰি দিলে বেছি। যি ওলাই।
উম নহ'লে আৰু এটা মাথা মাৰিব পৰা তোমালোকৰ যদি। যদি এনেকুৱা কোনোবা যে বেপাৰী যে কাটে যে। তাৰপৰা তুমি। পাঁচ কেজি দহ কেজি এনেকৈ সদায় আনি পেলাই তুমি দোকানত তোমাৰ যদি ডেইলি যদি দহ কেজিকৈ তুমি গাহৰি বিকি দহ কেজি পাঁচ যিটো যাবই বাৰুতে হয়নে।
অ', সেইটোও পাৰি।
চিন্তা পাই সেনেকুৱা যদি তুমি কন্টেক্টো কৰি আনিব পাৰা সেনেকৈ সেই টো সেইটো কৰিব পাৰিবা নহ'লে তোমাৰ এতিয়া নিজৰ গাহৰি হ'লে তুমি বহুত লছ খাই যাবা।
সেইটোৱেটো। অ', মই নহ'লে আকৌ এনেই এনেই পেলনি গুচি গ'লে চে চব পইচা হে বৰবাত গুচি যল
ত ইমান খিনি মাংস খাব নোৱাৰয় এটা গাহৰি মানে
এক কেজি হৈ যায় আৰু গাহৰি বেছি খাব নোৱাৰিটো পেটটো মানে ফুলি যায় ছবিটো
তুমি যদি চল্লিশ পঞ্চাশ কেজি এটা গাহৰি মৰাত বিশ কেজি য ত্ৰশ কেজি নায ত্ৰশ কেজি মাংসটোতো এনেই যাব
উম উম।
সেইকাৰণে মানে
নাই চব মাথা মাৰিব লাগিব দেই চব ফালে মাৰি আছো ব্ৰইলাৰখন খুলিম এতিয়া মাজতে পইচ চাই
চব পইচা থাকিলে আজি পইচা থাকিলে চব থাকিব পইচা নাথাকে থাকিলে কোনো নাথাকে।
উম পইচা এটা মাজতে পোৱা কথা আছে বাৰু পালেই মই এই ব্ৰইলাৰ ফাৰ্মটোও খুলিম তাৰ পিছত মই অহা মাহ মানত এই আৰু দুমাহ মান লাগে বুলি কৈছো ন অহা মাহত সৰু গাম এতিয়া মাৰি চাম নহবা তুমি কোৱা কথা ত কৈ পাৰ মানে সেইটো কিনি পেলাই বেছি
তাত নহ'লে বজাৰৰ মাথাাটো মাৰা বজাৰত অকণমান ভাল জেগা অকন চাই ল'ব যত গাহৰি যে কাটে! তাত ভাল জেগা তুমি কন্টিনউ সেই জেগাটো মাটি চাি দি অকমান ঠিক কৰি ল'বা! মানে অলপ অলপ যদি সি সেই বেপাৰী খিনি কেনেকৈ বিক তাতকে যদি তুমি অকনমান ষ্টেণ্ডাৰ যদি দোকানখন খোলা ভালকে যদি চাফা চিকুণ কৰি তেতিয়া তোমাৰ তাত কাষ্টমাৰ বহুত আজি আজি আজিালিানুহে বহুত চাই লয় ই কেনেুৱা মানুহটো চা নে লেতেৰা সেনেকৈ চাই পেলাই লয়।
অ' পুৰা চাফা কৈ ৰাখিলেই হ'ল আৰু
সেনেকুৱা যদি তুমি অকমান সিহঁ যদি মাটিত যদি এনেকুৱা হেৰিত তুমি যদি অকনমান যদি পকাৰ বা চাং এখন যদি কৰি লোৱা তেতিয়া এনেকুৱা ভালকে তেতিয়া তোমাৰ তাত কাষ্টমাৰটো বেছি আহিব।
উম উম উম।
বজাৰত মানে মই এবাৰ এটা গাহৰি ম এই আমাৰ লগৰ এটাই কাটিছিলে তেতিয়া মানে আ কাটোঁতে মই চাইছিলো মানে, বহুত লাভ হৈছে মানে আৰু বজাত চিন্তানল, অ' বজাত চিন্তা নাথাকে।
উম।
তাৰপিছত এতিয়া তোমাৰ সেনেকুৱা বজাত চি চিন্তা নথাকে বিক্ৰী হৈ যায়। কাৰণ বজত বহুত ধৰণৰ
বজাত গোটেই দিনতটো কিমান মানুহ আহে। গাহৰি লোৱা মানুহতো গাহৰি মং
অ', সেইটোয়েইটো আৰু এতিয়া বজাৰ এতিয়া পাঁচটামান বা দহটামান বেপাৰীৰ পৰা দহটা গাহৰি কাটিলেই সিহঁতৰতো চবৰে বিক্ৰী হয়েই ভাবা তেতিয়া দছটা গাহৰিত যদি এটাত যদি চল্লিশ কেজি, কিমান কিমান কেজি মাংস বিক্ৰী হৈ যায়।
সেইটোৱেই, এইবাৰ সেইটোও কৰিম। এই চবফালে মাথা মাৰি থাকিব লাগে।
অ', মানে এনেই এনে থাকিব নালাগে, চবফালে মাথা মাৰি থাকিব লাগে। কেইদিনমান ল'ছ, অ' কেইদিনমান ল'ছ খাব পাৰা তাৰপিছতো তোমাৰ আহিব।
অ', খালি এৰি দিলে নহ'ব। এই দি ল'ছ ল'ছ খালো, এই দিলো, তেতিয়া লাভ নাই আৰু
তোমাক মানুহে, এই দুদিনমান কাৰোবাক দেখি, এনেই দেখি সি হেৰি
অ', সেই কয়তো, মইহে নিজৰ চ চকুৰ আগতে এনেকুৱা মানুহ দেখিছো।
অ', মই দুদিন দেখি এনেকৈ একেবাৰেতে কৰি থাকিব লাগিব। অ', এৰি দিয়া, এৰি দিয়াৰ পিছত ৰ পিছত মানে কি ক'ব আৰু, তোমাক লোকে ক'ব কি হ'ল, তই দেখোন কেইদিনমান বেপাৰী ওলাইছিলি, কিবা ওলাইছিলি, কি হল এতিয়া?
উম, সেইটোৱেই।
সেইবিলাক বহুত ধৰণৰ বিজনেচ, পিছে হ'ব দিয়া মই তোমাক কথা পাতিম ন'
অ', পাছত কইম দিয়া। হ'ব। উম, উম।